উম, কিবা মবাইলটো কিবা এটা হৈ গৈছিলে।
পানী
উম।
উম
উম হয়ে নকলে মাক কৈ লৈ যাম।
দিব
ক'ত দিব নিদিয়ে।
কিয় হ'ব?
উম। হেল্ল'
উম।
নিদিয়ে। নিদিয়ে।
দিব।
নিদিয়ে নালাগে।
উম।
কথা কথা যে
উম।
এবাৰ
কি হ'ল নো কথাটো এটাহে কি হ'ল
তুমি একো কোৱা নাই হ'ব দিয়া।
কি?
মই একো শুনা নাই?
হেয়ি নহয়
উম।
উম।
সোমবাৰ, সোমবাৰ মংগলবাৰ। সোমবাৰ পৰা খালেও ন যাব নোৱাৰো
কিনো হয়
এ সাত লাগিলে কতো উলাই যাব নোৱাৰি সাত কেইদিন লাগে সাতদিন নহয় জানো
চাৰিদিন
চাৰিদিন
উম
এয়ো নাই মই চাৰিদিন কেনেকৈ থাকিম ঘৰখনত
সাত দিন বুলিলে বোলে সাত দিনটো কেনেকে থাকিব
মই মৰি থাকিম
আহঔ উম
একেৰাহে সাত দিন থাকিব পাৰি নেকি
কেলেই নোৱাৰিনো
নোৱাৰো
হয়
তুমি তুমি পাৰিবা উম বুজি চুজি নোপোৱা হেৰি নকৰিলে হল
মইতো একোৱেই কৰিব নোৱাৰিম কি কি
উম
কি কৈছে একোৱেই শুনা নাই অঁ
হেল্ল' অ' হেল্ল' ম'বাইলত যে মো মোবাইলত যে
অ'
এ টুপনি গুচি গৈছিলে নহয় মই কি কৈছো গম পোৱা নাই কি কৈছো গম পোৱা নাই
উম
মই কৈছো এইটো বস্তু ইয়াত দিলে নহয় নহয় ইয়াত ইয়াত থ'লেহে এইটো কাম হ'ব বুলি কৈছোঁ অঁ তাৰাপা ক ঘৰকে খা খাহ মানে চক খাই গ'লো নহয় তই নিজে ভাবিছো ত মোক কি খাই আছিল তুমি যে কলো কি কি খাই আছিলা বুলি মোৰ তেতিয়াহে গম পাইছো মোৰ কিবা উল্টা পুল্টা গাই আছিলো
মই ভাবিছো কি গাই আছে ই একোৱে বুজি পোৱা নাই কথাছে এতিয়া বুজি পাই আছো আপু ক
মই কালি কালি কি কয়ছিলো?
মই খালি খালি গাই আছিলো।
হা।
হেল্ল'!
হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল' হেল্ল ক ৰাতিটো থকা অ নিজেই জীয়াই দিব লাগিব।
ৰাতিতো হাৰাই থকা মানুহ নিজে
মই কালি কি গাই আছিলো?
সেইটো কৰিব নাপায় নহয়।
সচাকে নে।
কেলে সেইবোৰ কৰিছা সেইবোৰ কৰিবে নপাই নহয়। সেই বস্তু নি বা কি মিটিং সমান এজন ন হৈছে। সুদি লব চোন
কি কি?
কি কি? উম।
উম।
অ'।
ওম ৰেকৰ্ডিং কেইটা শুনিব লাগিব।
এনে মোৰ নাম্বাইটো কি বোলি চেভ কৰি ঠয়চ এতিয়া?
মায়না।
হ'ব হ'ব মই জনা ছে
সচাকে কৈছো মিছাকে নাই কোৱা
উম
আমা
উম
প্ৰথম
এইয়াৰ কি
প্ৰথম নাম্বাৰ সেটো মাইনা বুলি চেভ কৰিছো মাইনা ওৱান বৰ্তমান
উম
বেয়া পাইছা
উম
তুমি কি বুলি কৰিছা
দেখিছিলি সেইটোৱেই আছে
তাকে
উম
হেল্ল'
উম কি কি
উম আৰু এই উম নাই অহা অ কালি যে ফোন কৰিছিলে মাৰ নাম্বাৰৰ পৰা হাঁ আকৌ টুপনি গল নেকি ঠিক নাই এইটো উম উম উম কি